হেল্ল', কি কৰিছে।
এ আছোঁ আপুনি?
মই আছো এয়া
অ', অ'।
উম। বেংক একাউণ্ট আছে নেকি আপোনাৰ।
অ', আছে কিয়?
মই মানে সেইদিনাখন বেংক একাউণ্ট এটা খুলিব গলোঁ
হয়।
তাৰপিছত মোৰ লগত এটা স্কেছম হৈ গ'ল নহয়
অ', কি স্কেম হ'ল।
মানে এটা কিবা ইঞ্চুৰেঞ্চ এডাল খুলি দিছে।
হয়।
ঠিক আছে। পছিশ টকা ডিপজিট কৰোঁতে দুহেজাৰ টকা কিবা এক্সিডেণ্টেল ইনঞ্চোৰেচ কৰি দিছে। তাপ পৰা পাছশটা বা হে পাছবুকত জমা হৈছে।
অটো গ'ম নাপাও দেই মই।
তাৰপিছত মোকতো জনোৱা নাছিলে তাৰপিছত একাউণ্টো খুলিব গৈ চালো যে এই ইঞ্চুৰেঞ্চডাল ক'ৰ পৰা আহিলে।
হয়।
তাৰপিছত মই সুধিলো
হয়।
এটো বোলে কিবা অটো ডেবিট চিচটেম কৰি দিছে।
অ', অ', গ'ম নাপাওঁ দে আমাৰ তেনেকুৱা হোৱা নাই বাৰু।
অ', সেইটো মানে এটা বিপদত পৰি গৈছোঁ তাৰপিছত মেনেজাৰ লগত পাতিছোঁ। পইচা বোলে ইয়াৰ্লি বোলে দুহেজাৰ ইঞ্চুৰেঞ্চ কৰি দি পঠাইছে বোলে।
অ', অ', হ'ব পাৰে দেই।
তাৰপিছত মই মেনেজৰ পৰা সুধিলো। ঠিক আছে।
হয়।
তাৰপিছত তেওঁলোকে ভুলতো স্বীকাৰ কৰিছে তাৰপিছত কৈছে বোলে এইেইটো বন্ধ কৰি দিম।
উম দিলে নাই বন্ধ কৰি।
বন্ধ কৰি দিলে হয় একাউণ্ট টো খোলোটে চাওচোন পঁচিশ জমা কৰিতো দুহেজাৰ কাটি দি দিছে এইটো ইঞ্চুৰেঞ্চ কৰি দি।
হয় বেয়া কৰিছে বাৰু।
এনেকে উম তেনেকে মানে কিমান মানুহৰ পৰা ঠগ বচ কৰি আছে।
সেইটোয়েতো অঁ জনা মানুহে জানিব নজনা খিনিৰ পাছত তেনেকৈয়ে গুচি যায় আৰু পিছত ন।
উম উম কিছুমানে কৈছিল বোলে কম্পালচৰি বুলি। এনেকে বহুত চিধা চিধি মানুহে ইঞ্চুৰেঞ্চৰ জালত বন্দী হয়, একাউণ্টনতে ডিবট কৰি বছৰি দুহেজাৰ টকাকৈ কৰি আছে।
অঁ অঁ।
নিজৰ এইটো প্ৰফিটৰ কাৰণে এনেকুৱা কৰি আছে দেখিছে।
সেইটোতো কৰিব নালাগে ন, এতিয়া ধৰ কিছুমান নাজানা শুনা মানুহে এইবিলাক আকৌ জেমেলাত ফচি যায় ন।
উম, আপোনালোকতো এনেকুৱা স্কেম হৈছে নেকি?
নাই নাই মোৰ হোৱা নাই তেনেকৈ।
অঁ।
উম উম।
কি ক'ব আৰু, এতিয়া চ'লাৰ প্লেট লগাটো এনেকে কিবা কিবি ইঞ্চুৰেঞ্চ কৰিব বিচাৰিছিল।
কি কয়।
চলাৰ চলাৰ যে চলাৰ চিষ্টেম।
হয়।
এতিয়া মই লগাইছিলো।
হয়।
এতিয়া লগাওতে মানে মোক এনেকুৱা স্কিম এখন কৰিছিলে, তাৰপিছত মই এতিয়া সেইখিনি আকৌ আতৰাই দিছো।
অঁ অঁ, ঠিকে আছে তেতিয়ালে হলে।
অঁ, কি কব বেংকিং আপোনাৰ কিবা পইচা কাটে নেকি?
অঁ, নাই নাই মোৰ তেনেকুৱা একো নাকাতে এনেই আপোনাৰ বছৰেকত এটা এটি এমৰ পইচা কাটে আৰু।
উম কিমান মান কাতে এইটো।
উম, মোৰ মাজতে কাটিছে টু নাইনটি ফাইভ কাটিছে আপোনাৰ।
টু নাইনটি ফাইভ, মোৰ বাৰু তেনেকে কথা নাই মোৰ এইটোৱে স্কেম হৈছে বাৰু।
অঁ অঁ।
ফাৰ্ষ্টত যোনটো একাউণ্ট খুলোৱাই এটি এম কৰি মানে ফাৰ্ষ্ট ইয়াৰটো ফ্ৰী দিয়ে নেকি, তেতিয়া কোনো চাৰ্জ নাকাতে নেকি।
অঁ, নাই নাই গম নাপাওঁ দে।
হয়।
অঁ।
কত আছে এতিয়া বাকী?
বাকী ঘৰতে আছো, আপুনি?
মই আছো বাৰু হয়।
অঁ অঁ, এনে কিবা কিবি কাম বন কৰি আছ নে নে নাই?
কাম বনতো মানে তেনেকে কৰিয়ে আছিলো কষ্ট কৰি। পিছতটো এয়া পঁচিশ টকাটো থৈছিলো, এইটো কাটিয়ে দিলে নহয়। দুহেজাৰ, সেইটো কাৰণে এতিয়া বেয়া লাগি আছে।
হয়।
এ উপায়তো নাই, মাত মাত মাতিবলগীয়া মানুহো নাই।
সেইটোৱেটো হয়।
অ-অকলশৰে কিমান মানুহ মাতিবা তুমি?
হয়, হয়।
বাকী কওকচোন কিবা ব্যয়ৱসায়ী বাণিজ্য কৰিছে নেকি?
ব্যৱসায় বাণিজ্য তেনেকৈ নাই কৰা। উম, এনে দোকান-চোকান আছে সেনেকাই আৰু।
গেলামালৰ দোকান নেকি?
গেলা মালৰ নহয় ফাষ্ট ফুডৰ দোকান।
বা বঢ়িয়া ফাষ্ট ফুড কি কি বনাই?
কি কয়
ফাষ্ট ফুড কি কি বনাই?
অ', আপোনাৰ চিকেন পকৰা আছে, ৰ'ল আছে, এগ ৰোল, চিকেন ৰ'ল তাৰপিছত আপোনাৰ ব্ৰেড চপ।
উম, উ, কাৰিকৰ ৰাখে নে নিজে বনাই?
এ নাই নাই নিজে। আজি আপোনাৰ আজি আপোনাৰ এ দোকানখন আমাৰ ঘৰতে আছে আজি দোকান খোলা নাই। গাটো মানে অলপ ভাল নহয় গৰমো ধেৰ যে আজি।
উম, উম, উম, উম, আজি আপোনাৰ কিবা এটা কৈছিলে।
কি কয়?
আজি আপোনাৰ কিবা এটা কৈছিলে আপুনি এনেকে।
নাই নাই সেইটোৱেইটো আজি মানে দোকানখন খোলা নাই এই গৰমৰ কাৰণে।
অ', ক'ত আছে ক'লে দোকান?
এ আমাৰ ঘৰতে আছে সন্ধিয়া ইয়াতে দিয়ো আৰু। অ', আহিব আহিব।
বিক্ৰী বাৰ্তা যায়নে?
উম, বিক্ৰীটো মানে আপোনাৰ ঠাণ্ডা বতৰত বেছিকৈ যায় পকৰি চকৰি মানুহে খাই যে ঠাণ্ডা বতৰত।
পকৰী পকৰীটো পকৰীটো কেনেকে বনাই বাৰু?
পকৰীটো আপোনাৰ নৰসিংহ পাত থাকে জলকীয়া পিয়াজ তাৰ পাছত আপোনাৰ অলপ ময়দা থাকিব তাৰপিছত আপোনাৰ বেচন থাকিব মিক্স কৰোঁ আৰু। তাৰপিছত সেয়া তেনেকৈ, তেনেকৈ বনাওঁ আৰু।
ফুলৰিটো কি বস্তু মানে?
সেইবিলাকে তেনেকৈ আৰু পকৰীটো, পকৰীটো ফুলৰিটো সেইটোয়ে আৰু।
আচ্ছা আচ্ছা মানে নাম দুটা ছেম নেকি?
অ', হয় তেনেকাই অ'।
আচ্ছা মই এটা ভাবোঁ মানে ফুলৰি কি কওক এটাই কয় পকৰী।
মানে ফুলৰিটো সৰু সৰু অকণি অকণি আৰু।
আচ্ছা।
উম, উম।
চপটো?
চপটো আপোনাৰ আলু চপ আছে। তাৰপিছত অ', আৰু আলুটো আপোনাৰ সিজাই পেলাই তেনেকৈ বেচনত দি বনোৱা হয়। তাৰপিছত আপোনাৰ ব্ৰেড চপ আছে ব্ৰেড চপ পিয়াঁজ অ', ব্ৰেড চপটো আপোনাৰ ব্ৰেডটো অ', বেচনত দি পেলাই তেনেকৈ বনাই আৰু। ভিতৰত আপোনাৰ চব্জি সোমাই থাকে, উম।
মেয়নিছ-চেয়নিছ দিয়ে নেকি লগত?
অ, মেয়নিচ থাকিব আপোনাৰ, চাটনি থাকিব দুটাকৈ। তাৰপিছত আপোনাৰ তাৰপাছত, এইটো ঘৰতে বনোৱা আপোনাৰ বুট-ছুট দি পেলাই। উম, সেনেকুৱা হৈ যায় আৰু। তাৰপাছত কেতিয়াবা বিলাহী-চিলাহী দি পেলাইও বনাওঁ চাটনি টো।
বিলাহী আপোনাৰ টক-টকটো নেকি!
টকতো নহয়, এইটো বিলাহীটো আপোনাৰ চাটনি বনাওঁ, সিজাই লৈ পেলাই আপোনাৰ পুৰা জলকীয়া-তলকীয়া দি, মিক্সিত মাৰি পেলাই। উম, তেনেকাই।
গ্ৰীন চাটনি, গ্ৰীন চাটনি বনাই!
গ্ৰীণ চাটনি মানে আপোনাৰ হেৰি আৰু অ, গ্ৰীণ চাটনি টো আমাৰ বনোৱা নহয় দিয়া, এনে বুট-চুট দি পেলাই তেনেকুৱায়ে বনোৱা হয়।
বুটটো বাৰু ভালেই লাগে! যদি অলপ পানী দিয়ে নহয় পেনপেনীয়া হয় অলপ।
অ, নাই, নাই, আমি ভালকৈ বনাওঁ, মানুহ মানে সন্ধিয়া নিয়ে ন, মানুহবোৰক আকৌ বেয়া বস্তু দিবতো আপুনি নোৱাৰে ন।
উম।
উম, তাৰপাছত ভালদৰে বনোৱা হয়, এনে আপোনাৰ এই সন্ধিয়া চিকেন পকৰাটো বেছিকৈ বিক্ৰী যায় আৰু।
তাৰপিছত আপোনাৰ চিকেন পকাৰ লগত আপোনাৰ হেৰি আহিব। আপোনাৰ মিয়নিছ আহিব, তাৰ পিছত আপোনাৰ চাটনি দুটা আহে। তাৰপিছত আকৌ চচটোতো- চচটোতো থাকিবই। তাৰপিছত আপোনাৰ আকৌ হয়, অলপ পিয়াঁজ-চিয়াঁজ কাটি কৰি দিয়া হয়, নেমু দিয়া হয়।
উম, উম।
আৰু পিচ বিলাকো ডাঙৰ- ডাঙৰ। তাৰপিছত আপোনাৰ দহ টকা পিচ আৰু।
হয়, আপোনাৰ এটা আৰু এটা বুদ্ধি দিছোঁ, এয়াৰ ফাইভাৰ যে এয়াৰ ফায়াৰ নে কি এটা যে ওলাইছে আজিকালি
অ', কেনেকুৱা বা সেইটো।
তেল-চেল যে নালাগে ডাইৰেক্ট বনাব পাৰিছোঁ।
অ', নাই, নাই, গম নাপাও নহয়।
সেইটো মানে ব্যৱহাৰ কৰিলে আপোনাৰ গোটেই লাভো হ'ব। তেল-চেলপ বস্তু নালাগে, কিন্তু অলপ টাইম লাগিব। নে, তেলটো কি কি তেল ইউজ কৰে?
অ', অ, আপোনাৰ তেলটো আমি ধাৰটোয়ে দিওঁ, ৰিফাইন দিওঁ ৰিফাইন, তেল নহয়।
অ', তাকে কৈছোঁ। ৰিফাইন তেল তেল এটা হয়ে আৰু ধাৰা ৰিফাইন হয় বাৰু!
অ', নাই, গম নাপাওঁ দেই। এইটো আমি মানে ৰিফাইন টো দিওঁ আৰু এইবিলাক বজাৰ-চজাৰ চব আমাৰ ঘৰৰ মানুহে কৰে। মই ধৰ আপোনাৰ দোকানখনহে আৰু বস্তু-তস্তু খিনি মই বনাও ধৰ।
চিকেন পকৰা চাটনি দিয়ে, তাৰপিছত আপুনি কি ক'লে? চাটনি দুটা দিয়ে আৰু?
আপোনাৰ মিয়নিচ থাকিব, তাৰপিছত অকমান আপোনাৰ জলেকীয়া অ', আপোনাৰ নেমু থাকিব। তাৰ পাছত অকণমান জলকীয়া-তলকীয়া তেনেকে দিয়া থাকিব। হেনেকৈ থাকে আৰু। বাৰ্গাৰ, নাই, নাই, এইবিলাক আমাৰ ইয়াতে বনোৱা নহয় বাৰু।
বাৰ্গাৰটো আপোনাৰ সহজে আছিলে।
এ, নাই, নাই, আমি মানে আকৌ মানুহে ধৰ, গাঁৱলীয়া মানুহে কো বাৰ্গাৰ খাবগে আপোনাৰ চিকেন পকৰাতোটো চেল যাই আৰু।
এই গাঁৱলীয়া মানে আজিকালি গোটেই- আধুনিক হব লৈছে ন পোৱালিবোৰ গোটেই, বাৰ্গাৰবোৰ বেছিকে খাব ধৰিলে।
অঁ' খাই চাগৈ টাউনত, হ'লেও গম নাপাওঁ দেই আমাৰ এইবিলাক গাঁৱত এনেকুৱা- চেল নাযাব আকৌ' এনেই হেৰি হব বস্তুবোৰ নষ্ট হব, সেইটো কাৰণে- সেইবুলো কৰা নাই আৰু অকল আপোনাৰ এনেকৈ- চিকেন পকৰা তকৰা সেইবিলাক- পকৰি চকৰি সেইবিলাকেই আছে দোকান আৰু।
উম' উম' কেইটা পা খোলা দোকান?
এ সন্ধিয়া আপোনাৰ পাঁচ পাচটা নহয় আপোনাৰ চাৰে চাৰিটা মানৰ পৰা মই দোকান- খুল খুলি দিওঁ।
কেটা লৈকে বা।
আপোনাৰ সন্ধিয়া ন ৰাতি আপোনাৰ নটা চাৰে নটাত ইমানলৈকে থাকে আৰু বস্তু থাক লৈকে দোকান থাক- কে আৰু বস্তু শেষ হৈ গ'লেটো আপোনাৰ দোকান বন্ধ হৈ যায়।
আতছা লগত কিবা হেল্পাৰ আছে নে নাই।
অঁ' হেল্পাৰ মানে আমাৰ মা থাকে আৰু দোকানতে মইও থাকোঁ। সেয়াই তেনেকৈ চলি আছোঁ আৰু, নাই নাই।
অঁ' গাঁৱলীয়া এলেকাত গোটেই বাকীহে লগাই আকৌ মানুহবোৰে।
এ নাই নাই তেনেকুৱা নাই বাৰু।
পইচাটো অনলাইন ছিষ্টেম লয়নে নে অকল কেচ। আৎচ্ছা। এঁ জইটো কি ইউজ কৰে? গেছ নে আপোনাৰ জুই শলা, জুই শলা ইউজ কৰে নে গেছ?
গেছেই গেছেই, এ ক'ত জুই ধোই থাকিব আপুনি?
অঁ'
অঁ' এই গৰমত আপুনি জুই ওচৰত থাকিব- কষ্টতো অলপ হ'বই আৰু উপায়তো নাই ন।
আপোনাৰ কাষতে মই পিজ্জা বাৰ্গাৰ দোকান দিব পাৰিম নেকি বাৰু জেগা আছে নেকি তেনেকুৱা?
অঁ' তেনেকা দোকান দিব পৰা জেগাটো আছেই, কিন্তু আপোনাৰ চেলটো যাই নে নাযাই গম নাপা- পাম নহয়। চেল নগলে আপোনাৰ লোকচান হৈ যাব নহয়, অলপ টাউনীয়া জেগা হলে ভাল আছিলে ধৰ।
তেনেকুৱা কথা নাই বাৰু মইতো অনলাইনতো ব্যৱস্থা কৰি দিম চুইগি, জমেট' যেনেকুৱা।
হয়।
আজিকালি মোবাইলতহে, ঘৰৰ পৰাই লৈ যাব এখে।
অ' দিব পৰা যাই বাৰু দেই আমাৰ মোৰ দোকানখনৰ কাষতে জেগা অলপ বাকী আছে।
বেছি পইচা মই মানে, বেছিকৈ নলওঁ নহয়। বাৰ্গাৰ চল্লিশ টকা তেনেকুৱা। পিজ্জা ধৰা মেডিয়ামটো আপোনাৰ ফৰ্টি নাইন, ফিফটি নাইন তেনেকুৱা।
তেনেকা হয়।
এইটো হিচাপত যাব ন চেল।
অঁ' তেনেকুৱা যাব বাৰু। অলপ টেষ্টটো হ'ব লাগিব ধৰ, হয় নে নাই?
আপোনাৰ মতে কি লাগে, চেল যাবনে নাযায়?
উম উম' এতিয়া আপোনাৰ ফাৰ্ষ্টতে আপুনি দি চাব লাগিব যদি বস্তুবোৰ চেল-তেল হয়। মানে টেষ্টি হয়, তেতিয়াতো মানুহে নিবই নিশ্চয়।
টেষ্টিটো আপোনাৰ চিঅ'ৰে বনাম। মই আগতে চেফ আছিলোঁ ন, হোটেলত।
হয়। হয়।
চেফেটো আপোনাৰ ধুনীয়া বনাব।